খবৰ খাতি কেনেকুৱা?
অঁ' খবৰ ভাল, তোমাৰ?
মোৰো ভালেই আৰু এনেকে আছোঁ। তুমি পুৰা ভাল আৰু আৰু ন' এনেই এনেই আছোঁ, তুমি আজিকালি মোক ফোনচোন কিয় নকৰা হলা, ইমান বিজি থাকা কিয়?
এ বিজি মানে কি কবা যি কাম দোকান আছে দোকানতেই থাকিব লাগে।
দোকান আছে তুমি এনেও আজি কালি তোমাৰ অহংকাৰ হৈছে ন'। পাইচা বাঢ়িছে নেকি তোমাৰ।
পইচা নাই এনে, নাই বঢ়া নাই পইচা- অঁ' বঢ়া নাই, তোমাৰটো, তুমিওতো কৰিব পাৰা।
এইটো হয় বাৰু মইয়ো আজিকালি বিজি ন'।
অঁ।
কিন্ত তো, মোৰ বহুত বেয়া লাগিছে তুমি মোৰ ইমান কল দিন কৰা নাই মোৰ বহুত অ অন্তৰ পৰা বেয়া লাগিছে জানা।
অঁ।
বহুত বেয়া লাগিছে মোৰ, কল-চল কৰিবা ভাই মই ফ্ৰীয়ে থাকো মই।
তুমিওতো কৰিব পাৰা।
মোৰ ৰিচাৰ্জ নাছিলে।
অঁ। মই মানে অলপ বিজি থাকো বুজিছা, দোকানত থাকিব লাগে গোটেই দিন।
কি কাম কৰি আছা তুমি এতিয়া কি কাম কৰি আছা তুমি?
এতিয়া নদীৰ কিনাৰত বহি আছোঁ।
নাই নাই নাই কাম কি কৰা এতিয়া বৰ্তমান? পাহৰি গ'লো নহয় আগতে গম পাইছিলোঁ আগতে কিবা বেলেগ কৰিছিলা, এতিয়া কি কৰা? দোকান ন' দোকান কৰা, কি গেলা মালৰ দোকান? উমঁ' এনে চেল হয় নে নাই?
চেল হয়, চেল চেলটো হয়েই, না আগৰ পৰা অলপ কমিছে। আগত চল্লিশ হাজাৰ মান হৈ গৈছে। একদিনত এতিয়া বিশ পঁচিছ হাজাৰ, বিশ পঁচিছ হাজাৰ মান হৈ যায়।
মানে কোনখনতে খোলা তুমি দোকান কোনখনতে?
মোৰটো ঢেকীয়াজুলি।
ঢেকীয়া জুলি ন' মানে ৰাস্তা কিনাত?
অঁ' ৰাস্তা কিনাৰত, অঁ' অঁ' ৰাস্তা কিনাৰত ডাঙৰ। অঁ' অঁ।
এনে তুমি মাল-চাল কৰপা আনা নো?
আমি এইটো মানে দেউতা আনি দিয়ে মই মানে দোকানত থাকো, এনেই বাহিৰৰ পৰা আনে এইকেইটা ফুলচেল ৰেট।
অঁ' হ'ল' চেল ৰেট মানে দুকান তুমি চোৱা নে তোমাৰ দেউতাই চাই?
দেউতাও থাকে মইও থাকো মানে মানুহ লাগে আৰু দুই তিনিজন আছে।
আৰু দুই তিনিজন মানে লাভ হয় ন' বহুত?
অঁ' হয় এতিয়া। কমিছে, এদিনত দচ বাৰ দচ মান যায়েগৈ।
দচ হেজাৰ, প্ৰফিট আছে ন তোমালোকৰ বহুত।
আছে।
লগত কি কি দিয়া মানে শাক পাচলি চাক পাচলি দিয়া নে?
নাই নাই শাক পাচলি নাই।
অ' আলু থাকে।
অ' আলু আছে, আলু, পিয়াজ তোমাৰ?
মই তোমাক অ' তুমি মোৰ ইমান দিন ফোন কৰা নাই কথা এটা কম বুলি ভাবি আছিলোঁ।
উম, কোৱা?
এই মাছৰ বিজনেচটো কৰিম বুলিও তোমাক যে সেইদিনাখন কৈছিলোঁ। তুমি পাহৰিয়ে যোৱা ন কথাবিলাক। মই সেইকাৰণে তোক বেয়া পাওঁ ন।
এতিয়া তুমি মানে কি মাছৰ মানে চালানী মাছ।
চ'ব বিজনেচ, চ'ব বিজনেচ কৰিম।
চ'ব বিজনেচ তেতিয়া তুমি। কি কৰিব পাৰা সেইটো কোৱা মোক মানে তাৰ ডাইৰেক্টলি কোৱা কোনটো কৰিবা?
দে বৰষুণ দি আছে ন মাছৰ কৰিম গাতটো খানিব লাগিব ব যে তিয়া ৰ'দ দিব।
উম।
এতিয়াতো নোৱাৰিম ন এতিয়াতো বৰষুণ দি আছে।
বৰষুণ দিলে পাৰিবা।
কেনেকে?
ছাতি লৈ যাবা।
অ' যেই পানীটো হৈ থাকিব ন খান্দিব কেনেকে?
খান্দিব পাৰিবা যে চি বি লৈ যাবা।
জেচিবি লৈ যাম হয়। এইটো খৰি পৰিব ৰিক্সি থাকে ন পুখুৰীটো খান্দিম প্ৰথমতে।
অ'
ও
প্ৰথমটো পুখুৰী খান্দিব লাগিব। পিছত তান তুমি মাছ এৰিলা ডাঙৰ হ'লে বেচি
অ' অ' মাছ তোমাৰ চিনাকি আছে নেকি কিবা।
উম, হ'ম।
মাছ চিনাকী আছে নেকি?
মাছ এতিয়া চলি আছে, কি কৈছা বুজা নাই।
মানে মাছ যে তুমি যে মানে মই কিনিম মই।
অ'
অ' দিবটো কিনিবই লাগিব।
অ' অ' কিনিবই লাগিব। এইটো মাছ অ' আছে, আছে মোৰ চিনিকায় দোকান তিনি চাৰিটা আছে, ঠেলা মৰা আছে। ভাল মাছ আছে, অ' ভাল মাছ আছে।
ভাল মাছ ন নামটো কিনো মাছ অ' আহ যদি মানে যোনে বিক্ৰী কৰে।
মানুহজন নামটো পাহৰি গৈছোঁ। হ'লেও মাছ আছে, বহুত মাছ আছে। তুমি আহি যাবা ৰাতিপুৱা।
উম, কিনিম বাৰু। পুৰা ভালকে কিনিম আৰু তুমি জেচিবি খন মেনেজ কৰি দিবা না তুমি মানে আগতে ইয়াক কৰা মানুহ ন মই ইমান নাজানোঁ মানে। গ'ম পাইছাই বেছিহে হৈ যাব। জেছিবিয়ে হৈ যাব ন। এনেকে কৰিম আৰু মানে। অভসৰু পা ডাঙৰ। মানে কিমান লয় এঘণ্টা কিমান লয় নো?
এক ঘন্টাত তোমাৰ চাৰি পাঁচ হাজাৰ ল'ব।
সস্তা কিবা এটা মানে
হ'ব মই মিলাই তাক কৈ যাম তিনি চাৰি হাজাৰক মানত কৰি দিব।
অঁ কিন্তু মানে বৰষুণ মই মাতি দিম আৰু, যোনদিনাখন বৰষুণ হ'ব এতিয়াতো বৰষুণ হৈছে বৰ্তমান।
অঁ, এইফালে ত বৰষুণ এৰিলে আও।
বৰষুণ হৈ আছে মানে, ফাৰ্ম হাউচ টাইপ খুলিম মানে তাত মানে কি কি থাকিব জানা। গছ গছনি মানে আম, কঁঠাল আকৌ আকৌ অঁ। মানে লাভ হ'ব ন গছ কঁঠাল। শাক পাচলি। মানে এনেকে এনেকে বহুত কিবা কিবি থাকিব আৰু। লগৰ আনাৰচ চনাৰস চব ফল মূল চব।
তুমি দোকানো খুলিব পাৰা মোৰ হিচাপত। গালামাল দোকান এটা খুলি দোৱা, অঁ বহুত লাভ হ'ব মই মাল দিম তুমি দোকান কৰিবা।
কোন কোনটা খুলিলে ভাল হ'ব, তুমি দোকান এখন চাই দিবাচোন ভাড়াত।
এনেকুৱা জাগাত খুলিবা য'ত তিনিআলি চাৰিআলি থাকে জেগা কেইটা সেই তাত খুলিবা বুজিছা। তাত মানে বেছি মানে মানুহ হৈ থাকে। গোটেই দিন মানে মানি হৈ থাকে বুজিছা। তুমি মানে জগাত। চিনাকি আছেই। চিনাকি নাথাকে, মানে তুমি অঁ তুমি তোমাক মই কম এটা জোগা চাই তুমি এটা গেলাম গেলামাল দোকান খোলা।
গেলামাল।
অঁ।
তোমাৰ পৰাই বস্তুটো লম।
অঁ বাৰ বাই বাৰ এটা ৰুম বনাই লোৱা পিছত মানে ডাইৰেক্টলি তুমি দোকান কৰা, এনেই এনেই অঁ দোকান কৰা মোৰ হিচাপত।
উ'ম।
মাছ তাছ এৰি তুমি এইটো কৰা, লাভো আছে। তোমাৰ সময়ো বাচি যায়। ইমান কষ্টও নহয়, নিজৰে থাকে।
অঁ চিনাকি আছে নেকি তোমাৰ?
চিনাকি আছে।
দোকানখন কবাচোন কোন কতে আছে?
বিহুগুৰি চাইদৰ পৰা বিহুগুৰি মান পাই যাবা বিহুগুৰি। আকৌ তোমাৰ ঠেলা মৰা চাৰিআলি।
এ বিহগত বেছি তো লাভ নহয়।
লাভ নহয়। তেজপুৰতো খুলিব পাৰা, তেজপুৰতো খুলিব পাৰা ভাল এটা জেগা আছিল। অঁ তাত মানে তাত জেগা চাবা, তুমিতো তোমাৰ ঘৰৰ ঘৰ যদি ত তুমি চাব পাৰা।
অঁ জেগা পাম বাৰু, এনে তোমাৰ পৰাৰ পাৰ্চেল চাৰ্চেল মানে এইখিনি বস্তু।
অঁ ম মোৰ লগত কণ্টেক্ট কৰিব মই কি কি লাগে মই সেইকেইটা দি দিম বস্তুখিনি।
উম, কিন্তু অলপ কমাই দিব আৰু হা।
অঁ মই মুন তোমাক মই তোমাৰ পৰা লাভ নলও তুমি এনেই লৈ দোকান কৰা ফাৰ্ষ্টত পিছত ল'ম।
অ অ হ'ব অ হ'ব মানে প্ৰফিটটো হয় লওক তাৰপিছত।
অ অ সেইটোয়ে সেইটোৱে তুমি এতিয়া মাল লৈ যোৱা। দোকান কৰা। পিছত কি হয় পিছতোক মোক তুমি দিবা। লাভৰ পৰা টেন পাৰ্চেন্ট মান দি দিবা।
টেন পাৰ্চেণ্ট দি দিম হৈ যাব বাৰু এনে, এনেকে কৰিম আৰু কিন্তু। মানে কি মানে প্ৰথম মানে কি কি বস্তু আনিব লাগে মানে গেলামালৰ দোকানত।
গেলামাল দোকানত প্ৰথম তোমাৰ তেল লাগিব। চাউল লাগিব চিনি, লৱন দালি। আৰু তোমাৰ এইবিলাক বহুত বস্তু আছে তুমি আহিবা তোমাৰ লগত বহি কেনে এইকেইটা চব, কথা বতি পাতি দি দিম মই,
অ মানে তুমি ফ্ৰী হলে মোক, ক'ব বাৰু কেতিয়া আহিম মোক কেতিয়া আহিলে মই ভাল হ'ব ফ্ৰী হলে কবা।
তুমি কালি ৰাতিপুৱা আহি যোৱা মই ফ্ৰী আছো কালি দেওবাৰ ন।
অ কাইলে ৰাতিপুৱা কেইটামানত আহিম নো।
আহি যাব উম আঠটা নটা দহটা।
অ অ তেতিয়া,
যেতিয়া আহিব পা,
কোনখন ঘৰ আহিম তোমাৰ লগত বহুত ঘৰ আছে পাঁচখনমান ঘৰ আছে মই আহিম ক'ত মানে।
তুমি আহি ঢেকীয়া যদি আহিবা মোক কল কৰিবা মই ৰিচিভ কৰি মই আহিম তোমাক। নিব কাৰণে বুজিছা অ দে, মেই টাউনতে আহিবা।
উম তাত মই যাম বাৰু একো নাই ততে তাতে কোনো।
কিমান ভাড়া কিমান লাগে তোমাৰ ইয়াৰ পৰা তেজপুৰৰ পৰা ঢেকিয়াজুলি কিমান লয় ভাড়া,
আ চল্লিছ টকা লয় নেকি চল্লিছ টকা।
চল্লিশ টকা আহি যাবা একো নাই ন বাইক আছে তোমাৰ।
মই বাইকত আহিম বাৰু
অ বাইকত আহিলে বেছি ভাল অ অ লৈ আহিবা অ লৈ আহিবা। বাইকত আহিলেও তুমি এনেই আৰু অ বাইকতে আহিবা।
এনেকে কৰিম আৰু মানে সৰুৰ পৰা ডাঙৰ কৰিম বিজনেছটো গম পাইছা নে নাই।
অ এইটো ইমান ফাষ্টতে ইমান ডাঙৰ নকৰিবা।
মানে ফাৰ্ষ্টতে এগাল পইচা নলগাওঁ। অকমান পইচা লগাম যদি অ, যদি চেল হয় আৰু পইচা লগাম মানে। যিমান চল হ'ব কিমান পইচা পইচা লগাই লগে তাক।
অ অ অ সেইটোৱে মানে ফাৰ্ষ্টত অলপ অলপ লৈ যোৱা।
তাৰপিছত আকৌ অনলাইনত বিক্ৰী কৰিম বস্তুবিলাক। যদি আৰু অ অনলাইনতো। পাৰি নহয় আজিকালি বেছিকে অনলাইনে আৰু ন,
অ অনলাইনে হৈ আছে এতিয়া মানুহৰ লগত কেচ নাথাকেই।
অনলাইনৰ যুগ। আজিকালি যতে যোৱা অইনলাইন অ কি অইনলাইন অইনলাইনত দি দিম। অঁ মানে তাৰ অনলাইনে আৰু এনেকে গম পাইছা আৰু তুমি।
অঁ'।
আৰু তুমি দোকা কি কৈছা?
তোমাৰ পঢ়া কিমান?
মইতো হাইচে মেট্ৰিক পাছ।
মেট্ৰিক পাছ হৈ যাব ইমানলৈ হৈ যাব, মানে অলপ হিচাপ তিচাপো লাগে ন।
এই হিচাপ পাৰো বাৰু, তাতে কোনো কথা নাই। তুমি নো কি কৰা? দু অঁ কৈ যোৱা কৈ যোৱা কৈ যোৱা। অঁ'।
মই হায় ছেকেণ্ডৰী পাছ কৰিলো কৰি কিনে এতিয়া দেউতাৰ লগতে থাকো, অঁ'
তুমি ক' মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা ন, কোনখন কলেজৰ পৰা কৰিলা?
মই ঢেকীয়াজুলি এলু কোৰি এলু কোৰি।
পঢ়িছিলা ক'ত তুমি?
ঢেকিয়াজুলি কলেজতে।
তাতে পঢ়িছিলা ন? আৰু তুমি বে তা- মানে দোকান খোলাৰ লগতে আৰু কি কি কাম কৰানো?
দোকান কৰৰ লগতে আৰু সেকেইটা কৰিয়ে থাকো। দেউতাৰ লগত দোকানত, দেউতাৰ লগত- এতিয়াতো দোকানী কৰি আছো, এতিয়া বেলেগ কাম নকৰো দোকানী-
অঁ'। আৰু তুমি কি কৰিবা জানা এতিয়া মানে শাক পাচলি বৰ দাম, শাক পাচলিও ৰুই দিবা।
শাক পাচলি মানে টাইম- টাইমেই নাই, এতিয়া কেনেকুৱা কৰিম? টাইম লাগে শাক পাচলি- কৰিব হ'লে, ধ্যান দিব লাগে নহয় বস্তু কেইটাত।
এই মানুহক লগাই দিবা মানে মানুহ এটাক কৈ দিবা এনেকে লগক, মানে- মানুহক কথা এটা কৈছো ন, মানুহৰ টাইম নোলাই টাইম ওলোৱাব লাগে। গম পাইছানে নাই? টাইম ওলাব লাগে টাইম মানুহৰ নোলায়, কিন্তু- টাইম ওলোৱাব লাগে, সেইটোৱেই।
উম'।
এনেকে কৰিব লাগিব, মই যোনটো কৈছো- সেইটো কৰিবা মানে, কি কৈছে কৰিবা জানা? আঁ- খেতি চেতি কৰিবা, খেতি কৰি মানে ভেন্দি- আলু, পিয়াঁজ-
সেইকেইটাত সেইটোতো বস্তুটোত সময় ওলাব লাগিব সময়টোতো নোলায়।
এনে তোমালোকৰ ঘৰত মাহ চা আছে নে নাই, মানুহ আছে নে নাই?
মাছ, মানুহ মানুহ আছে মানুহ হলেও মানে- এইকেইটাক নিজে ধ্যান দিব লাগে মানুহে ইমান কি কৰিবা, মানে এনেই নিদিয়ে।
সেইখিনি মানুহকে লগাব, ইমান ভাল নহয় নেকি?
ভাল লগাই। মই ইমান চাম এতিয়া মানে এইটো বস্তুটো তুমি যোনটো কৈছা, এইটো কৰি এবাৰ চাম কেনেকুৱা বস্তুটোটো?
অঁ এইটো মানে লাভ আছে।